হেল্ল' হেল্ল' অহ।
হেল্ল' হেল্ল'
অ কওক। শুনিছানে? অ শুনি আছো কওক। এ আছো এনেই।
কি কৰি আছ বোলো?
এনেই আছো হেল্ল' ভাত খালে আপুনি? খালোঁ ভাত।
কিহেডি খালি কিহেদী খালী বোলো ভাত?
ডালি ডালি ডালি। কি কৰি আছে? হেল্ল' শুনিছানে? হেল্ল'
শুনি আছো মই।
অ মই শুনছো নাই আপোনাৰ মাততো।
কাণত ভালে লৈ বোলে শুনচোন। কাণৰ ওচৰত ল।
অ শুনি আছো এতিয়া কওক, শুনি আছো কওক এতিয়া
অ
হেল্ল'
ভাত কি হল লগত খালি?
ভাত! ডালি খালো ডালি লগত। দালিৰ লগত খালো দালি।
অ মোৰ মাতটো শুছ নে নাই?
মই শুনি আছো। আপুনি শুনিছে?
অ' শুনি আছো
হা।
শুনি -আছো
শুনিছে? অ '
আহ নাই
শুনি আছো।
অ'
মাতটো শুনি আছো ক' অ 'দালি বনালো দালি বনালো দালি।
অহ'
ভাজি বনালো আকৌ ভাজি। আলু বুট ভাজি। বনালে।
অ'
আপুনি কি? বনালে?
দালি বনালোঁ মাটিমাহ বনালোঁ মাতিমাহ বনালোঁ তাৰপিছত ভাজি মাছ বাচন চাচন ধুই। উঠিছোঁহে।
অহ।
আকৌ এতিয়া চাহ বনাম।
স্কুলত গৈছিলে স্কুলত গৈছিলে।
অ ' অ' এ আহি পাইছো
অ'
এতিয়া। এতিয়া ল'ৰাটো।
অহ হুম।
উঠি চাই এতিয়া তাৰপিছত এয়া। খাম আওঁ। লগত পিঠা
অ' কি পিঠা বনাব।
চাহ পিঠা।
খাবলে গৈ আছো।
এ বনাম আৰু আপ।
অ -অ খাবলৈ
তাৰছ আহিবা আহিবা
অ বণাই থৈ দিযা গৈ আছো এ এনে বহি আছো এনে বহি আছো
অ
শুনিছে
অ
এনেই বহি আছো
ওম চোৱালিজনী স্কুল গল নে নাই আজি
গ'ল আজি পৰীক্ষা আছিলে যে
অ কেনেকুৱা হৈছে?
ভাল হৈছে বুলি কৈছে
অ
বহি দিলেহে গম পাম আৰু কেনেকুৱা হয়
অ আমাৰো লৰাটো পৰীক্ষা হৈ আছে নহয় পৰিক্ষা ভা আজি আছিলে
অ আজি কি আছিল দে
আজি গণিত আছিলে ভালে হৈছে বাৰু তাৰ পৰীক্ষা ভাল হৈছে ভাল হৈছে আকৌ কাইলৈ আছে
উম
ছোৱালীজনী আছে ন নাই কাইলৈ পৰীক্ষা
অ কালিলৈ আছে শেষ হব আৰু কালিলৈ লাষ্ট
এতিয়া কি কি বনাবা আকৌ ভাট পেলা খাবলৈ
কাটি পেলাই খাবলৈ হ ম ৰাতি পেলা খাবলৈ কি বনাওঁ এতিয়া তাকে ভাবি আছো
অ মই বনামগৈ আৰু এতিয়া অকনমান পিছতকে
অ
বনাই কৈ লৈ খাই বৈ লৈ
উম কৰবাত যাব নেকি আকৌ
তাৰপিছত আকৌ সন্ধিয়া কাম বন কৰিব লাগিব
অ কৰ'বাত যাব নেকি বোলো
আজি নাযাওঁ কটো
অ
এতিয়া কাম আছেই নহয়।
অঁ।
কাম কৰিবলৈ
উম।
কাম কৰিব লাগিব আৰু। বনাব লাগে, লাগিব।
অ।
আজি মই বব্লাউজৰ কাটিং এটা শিকিছোঁ নহয়।
হয় নেকি?
অঁ।
অ। দিবাচোন মোকো।
অঁ শিকাই দিম বাৰু।
অঁ। ব্লাউজো চিলালে নে নাই? আগৰ ব্লাউজ চিলালে নে নাই?
চিলালো। এদিআহি পেলাই চাইজাবাহি।
অঁ হব।
কেনেকুৱা হৈছে,
হ'ব যাম দিয়ক।
চাহ বলে শিকিও ল'ব পাৰিবা,
অ। মই ভালকে নাজানে নহয়।
অঁ।
শিকাই দিব।
অ' নাই সহজে তেনেই সহজ।
হয় নেকি?
অঁ।
অঁ। আপুনি কৰ'বাত শিকিছিলে নেকি?
নাই, মই চাই পেলাই শিকিছো আৰু হেৰিতে মোবাইলতে।
অ।
বেলেগৰ তাত শিকিবলৈ যোৱা নাই আৰু।
অঁ।
আজিকালি দেখুৱাই থাকে নহয়।
অঁ, মোবাইলতে চব শিকিবই
অ' চব শিকিব পাৰি বনোৱা কৰাও শিকিব পাৰি।
অঁ মইও চাও মাজে-মাজে কেতিয়াবা।
অ',
উম।
চাই কৰি লৈ শিকিব লাগিব আৰু লাহে লাহে চব।
অ।
এক।
হে এ নাই শিকাই দিয়ক। আপুনি শিকিছে অ।
হা।
অ।
মই বনাই থৈ দিছো নহয় নেমু আচাৰ। নেমু আ চাহ বনাইছ।
হয় নেকি কে? অ কেতিয়া বনালে? কেতিয়া বনালে?
আজি বনাইছো আগবেলা। নেমু খিনি কাটিব কাটি নেমু আছে। পা বনাবলৈ জানা নাজানা যদি মই শিকাই দিছো শুনা।
অ কওক কেনেকে বনালে?
লাই। উপৰতে গুটি গুটি থকা সেইখিনি।
অ।
সেইখিনি ৰুকি ৰুকি পেলাই দিব লাগে তাৰপিছত নিমখ সানি পোই অকণ সময় থৈ দি ৰ'দত শুকুৱাব লাগে হালধি- চালধি সানি।
আহ
আজি এদিন ৰ'দত শুকুৱাব লাগে আৰু এদিন ভাল ৰ'দত এবেলা দিলেও হয় পানী খিনি নাইকিয়া হবলৈ।
আহ।
তাৰপিছত মচলা খিনি দিব লাগে।
উম কি কি মচলা দিয়ে?
জলকীয়া জিৰা এইবিলাক। যি যি মছলা বব্যৱহাৰ কৰা।
অ।
সেইখিনি গোটেইখিনি দি পেলাই।
উম।
তেল গৰম কৰি নেমুখিনি দি। আকৌ আচা বনাবলৈ। চাওঁ সেয়েহে লাগিব দেই বৈয়াম
আহ প্লাষ্টিকত হলে বেয়া হৈ যায় মানে
প্লাষ্টিকৰ হ'লে পানী উঠি পেলাই বেয়া হৈ যাব নহয়
আহ
চিঁচা বৈয়ামত ধুনীয়াকৈ ভৰাই কৰিৈ ৰ'দত দি থাকিব আৰু বনাই পেলাই লগতেও খাব পাৰি
আহ ভি ভিনেগাৰ দি দিব লাগে নেকি ভিনেগাৰ দিব লাগিবনে
নেমু আ চত ভিনেগাৰ দিলেও হয় নিদিলেও হয়
অহ নেমুটোৱে কাম হৈ যায় আৰু
অঁ তেল ডুব যোৱা দি থৈ দিবা অকণমান
আহ
তেল অকনমান বেছিকে দিলেই হ'ল আৰু
অ চব
দি পেলাই ৰ'দত দিব লাগিব সদায়
আহ
কেইদিনমান
উম
মই আজি বনাইছোঁহে
অ অলপ দিব পঠিয়াব
সেইকাৰণ আৰু দুদিনমানৰ পিছত খাব পৰা হ'ব আৰু
অ খাব পাৰিলে দি পঠিয়াব অলপ
হ
খাব পৰা হ'লে বোলো দি পঠিয়াব অলপ
আহ লাগিব দুদিন তিনদিন মমান ৰ'দত এতিয়া এই পিছবেলা ৰদ নাইকিয়া হলেই নহয় আৰু
অঁ এইকেইদিন বতৰতো ভাল নহয়
আহ সেইকাৰান ধুনীয়া এ আছা ধুনীয়া ধুনীয়া বেলেগ বেলেগ চব বস্তুৱে আ চাৰ বনাব পাৰে আৰু
অ আৰু জেলি বনাব পাৰেনে নোৱাৰে
জেলি বনোৱা মই নাজানো শিকিব লাগিব তুমি জানা নেকি
ময়ো ভালকে নাজানো
অ তেওঁ জানিলে মোকো শিকাবাচোন
অ হ'ব বাৰু শিকাই দিম দিয়ক
অ ময় অলপ অলপ জানো বাৰু এ সেই জালি বনাবলে কি টেঙা জেলী যে বনাই
অ
সেয়া
অ
টেঙা জেলিটো বনাবলৈ শিকিব লাগিব
অ
তেতিয়া ল'ৰা ছোৱালীক স্কুলত টিফিনতো দি পঠাব পৰা যাব
উম
ৰুটিৰ লগত আজিকালি ল'ৰা আচলতে ঘৰত বনোৱা বস্তুৱয়ে দিব লাগে
অ
টিফিনত
পেকেট বস্তুবিলাক দিয়া বেয়াহে অঁ
ঘৰতে নিজে বনাই পেলাই
অ
সেইখিনি শিকিব লাগিব আৰু ভালকে লাহে লাহে ল'ৰা ছোৱালী স্কুলত পঠিয়াব লগা হ'লে ঘৰতে বনাই বনাই খোৱাই কৰি পঠিয়াব লাগিব আৰু
অ বাহিয়া বস্তু খোৱাতকৈ
অ এতিয়া কিবা কৰিবানে
এতিয়া নকৰো কাপোৰ অলপ ধুবলৈ আছে যে
অ
তাকে কাপোৰ বোৱাাম বুলি ভাবিছো আপুনি কাপোৰ বয় নে নবয় অ হ'ব দিয়ক
অ হ'ব দিয়া